আজি খেলৰ পৰা কথাটো দিয়া খেল। এনে তুমি কে খেলি ভাল পোৱা নে?
বেয়া নাপাওঁ মই ভালে পাওঁ।
অ', অ', অ', ময়ো পাওঁ খেলি মই এ এইবোৰ খেল খেলিয়ে থাকো যেনেকে কলেজত কিবা যদি কম্পিটিচন য়া কিবা মানে হয় তেতিয়া মানে তাতে ভাগ দিওঁ নে নিজৰ নামটো মান খেলত বাকি তুমি কি খেলিটো ভাল পোৱায়েই এনে তুমি কি খেলি আটাইতকৈ ভাল পোৱা?
এতিয়া মই আটাইতকৈ খেলি ভাল পোৱা খেলটো কব গলে মোৰ ফুটবল আৰু বাস্কেটবল হয়। সেইকেইটা মই সৰুৰে পৰা খেলি আহিছো সেইকাৰণে কব পাৰি আৰু। যে, এই দুটা মোৰ বহুত প্ৰিয় খেল হয়।
অ'। মোৰ যদি নিজটো কওঁ মোৰ এ মোৰ মানে প্ৰিয় হ'ল ক্ৰিকেট আৰু ক্ৰিকেট ক'ব পাৰো কাবাডী। কি হব আৰু আমি কাবাদী মানে মই স্কুলৰ পৰাই খেলিছো আৰু ক্ৰিকেটটো মানে মই গাঁৱত খেলাই যায় সেইটো মানে মোৰ এটা মানে প্ৰিয় আহি গৈছে দুটা খেলত মানে বাকী গেম বোৰো খেলো মানে বাকী এনে খেলবোৰো খেলো যেনেকে বেডমিন্টন। থাকে। বা ভলীবল সেইবোৰতো ন বাকী এ কি কয় ৰছী টানা যে খেল থাকে অ' অ'অ সেই ৰছী টানা। ক'ব গেলে কি কয় সকলোৱে খেলো মানে এনেকুৱা নহয় যে মই দুটা এই দুটাতে মানে খেলো বাকী চাই যিমানে মই এ মানে ভাগ দিব পাৰু মই গোটেইকেইটাতে নিজৰ নামটো ভাগ দিওঁ। বাকী তুমি বেছিভাগ, াকে ভাল পোৱা। এতিয়া ভিতৰুৱাকে বেছি ভাল পাওঁ।
এতিয়া আউটডোৰ গেম বুলি ক'ব গলে ভালে লাগে কিন্তু ইনডোৰ গেমটো বেছি ভাল লাগে আৰু তাতকে যেনেকে বেডমিণ্টন হওঁক। তাৰপিছত, টেবুল টেনিছ হওঁক সেনেকুৱা আৰু বাস্কেটবল তেনেকুৱা আৰু।
হয়, হয়, এনে তুমি এনে বেডমিণ্টনটো চাগেটো আউটডৰতে পৰে মানে এইটো ভিতৰুৱা গেমত নপৰে চাগে।
হয়।
কোনটো বাস্কেটবল, কোনটো বাস্কেটবলটো নেকি।
নহয় নহয় বেডমিন্টন
বেডমিন্টনটো ইনডৰ গেম হয়।
হয় নেকি। অ' তো' গম পাই ভাল লাগিল বাকী মই নিজৰ যি কি কওঁ এ কি কয় ময়ো ভিতৰুৱা গেমে খেলি ভাল পাওঁ। মই বাহিৰা বোৰো খেলো মানে, যেতিয়া এনে বাহিৰা বোৰ খেলিব ইচ্ছা যায় কিন্তু বস্তুবোৰ বাহিৰা খেলত মানে কি কয় বহুতজন লাগে তেতিয়া মানে বহুতজন বন্ধু লাগে। এটা দুটাই দি মানে এ খেলতো ভাল নালাগে মানে। ক্ৰিকেট কোৱা তাতে। এঘাৰ জন লাগে, বাকী এয়া নিজে যি কৰো সাতঁজনমান হলেওঁ মানে লাগে। বাকী কাবাডী যদি হয় তেতিয়াও মানে আৰু কি তাতেও লাগে মানুহ। তাৰিছতে মানে অলপ এজন দুজন তিনিজন দি নহয় সেইবোৰত মানে কি কয় যেতিয়া বেছি বন্ধু থাকে তেতিয়াই খেলিব পৰা যায় সেইটো কাৰণে মই বেছি ভাগ ভিতৰুৱা গেমে এনেকে খ খেলা হয় যেনেকে লুডু কলা চেছ কৰালা আৰু বাকী বেডমিণ্টন বাকীো তাৰে বাহিৰে আমাৰ আৰু মোবাইল গেম হেললো মানে তুমি এনে খেলাানে মোবাইল এইবোৰ কম্পিউটাৰ কিবা গেম যি থাকে
হয় হয় সেইবোৰ গেমো খেলিব পাৰ খেলো মই যিহেতু এইবোৰ গেম মাজে মাজে খেলিব লাগে বাৰু তোমাৰ এনেকুৱা কিবা অজ ত পি চি গেম হওক বা মোবাইল গেম হওঁক আছে যোনটো তোমাৰ প্ৰিয় হয়
মই এনেকে প্ৰিয় নাই মই এনে সময় কটাৰ কাৰণে এনেই খেলি থাকো এনেকে আকৌ মানে মোৰ প্ৰিয় বোলা আৌ এনে গেমৰ নাম নাই মই কিবা এটা খেলিলো এনে বৰি ক বেলেগ এটা খেলিলো সেনেকে মানে খেলি থখো আৰু বাকী এনেই তোমাক যদি সুধো তুমি এনে বেছিভাগ কি মানে খেলটো বেছি খেলা মানে কি খেল বেছি খেলা তুমি এ বহুত্ব কলা কিন্তু খেলা বেছিকে কি
এতিয়া বেছিকে খেলা বস্তু টো ক'ব গলে কেৰম হ'ব কেৰম খেলি খুব ভাল পাওঁ যিহেতু সেইটো ইনডৰ হেৰি হয় স্পৰ্টছ হয়
অ ননে কেৰাম কেইজন লত খেলা মানে
চাৰি চাৰিজনকে খেলো আৰু লগৰৰ লগত
অ অ জয় কিমান হোৱা কেৰামত জয় জয় ানে মানে এনে এনেই ফুুৰ্তিকাৰে খিলা মান জ বুজিছেনে ম কথাটো
কৈছিলা
আ তুমি এনে কম্পিটিশন খেলল ই এনে
আচ্ছা আচ্ছা কম্পিটিচন নহয় এনে মাই নিজৰ ৰিলেক্স কৰিবৰ কাৰণে
অ অ অ হয় হয়য়ো বেছি বাা এইবোৰ পুুৰ্তি দৰে ইন হ ধেমালিে ধেমাজিে এনে সেনেকও খেলোগে আৰু আজি মই যায় আৰু তই বহুত জয় হ'লি আজি মই জয় হম সেনেকে মানে কৈ কৈ আমি ধেমি কৰি খেলো তাক কি তুমি অলপমান কি কয় নিজৰ খেলৰ কিবা কথা কোৱা আৰু মানে কি কয় এনে তুমি কি ক কিমান খেলা মানে এনে তুমি খেলত দিনত দিনত দিনটোত মানে কি সপ্তাহতে কোৱা সপ্তাহত তুমি কিমান খেল খেলা মানে খেলাই নে সদায় নে
সদায় নহয় মাজে মাজে খেলা যায় বাৰু সদায় টো এইটো সম্ভৱ নহয় বহুতো কাম থাকে, চ সদায় নোৱাৰি বাৰু, মাজে মাজে খেলা যায় কেতিয়াবা কেতিয়াবা মনত পৰিলে। হয়
অ মইটো সেইটো তুমি ঠিকে ক'লা সদায় খেলাটো এইটো সম্ভৱে নহয় আৰু সদায় কাৰো ইমান সময় নাথাকে সদায় খেলিব মই সপ্তাহতে এনেকে এবাৰ দুবাৰ কেতিয়াবা তা সময় পালে খেলো। আৰু এ যি আও সঁচাকৈ যি যিমান ডাঙৰ হৈ খেলবোৰৰ প্ৰতি অলপমান মানে বেছি মানে সিমান সেই থকা নাই এতিয়া আৰু কি খেলো খেলো লাগি এতিয়া মানে বেছিভাগ আৰু এনেই থকা যায় আৰু যতি সময়ো পাওঁ বাকী তুমি এনে ক্ৰিকেট তুমি ভাল পোৱা নে ক্ৰিকেট
হয় ক্ৰিকেট খেলি বাৰু ভালে লাগে। মই খেলিছিলো সৰুতে, বহুত এতিয়াও মাজে মাজে যাওঁ খেলিবৰ কাৰণে
অ তুমি এনেই এ গাঁৱত গলে ক্ৰিকেট খেলা নে?
গাঁৱত গলে নহুনো ইয়াতে খেলো আৰু গাঁৱততো ইমান থাকাকে যোৱা নাযায় চ সেইকাৰণে ইয়াতে লগৰ আছে ইয়াতে খেলো, ফিল্ড আছে ধুনীয়াকে ডাঙৰ এখন
অ তুমি এনে টিভিত ক্ৰিকেট মানে এ টিভিতো এনে ক্ৰিকেট দেখাই কাৰণ মই এনে নি- চাওঁ বৰ আৰু মোৰ ভাল লাগে আৰু জানাই ইয়াতে আহ তুমি চোৱা নে এনে
অ নাচাও নহয় এইবোৰ ইমান
অ
আগতে চাইছিলো মানে আগতে মানে চাইছিলো আৰু কিন্তু আজিকালি ফাইনেল মেচ বোৰ চাওঁ আৰু, বছ ইমান আগতেটো গোটেই চব চাইছিলো তেজ মেটছ লৈ কিনে চব চাইছিলো আৰু কিন্তু আজিকালি নাই আৰু মেইন গিহত চাওচোৱা যায়
মইও মইও কেতিয়াবা মই বেছিভাগ এ ক্ৰিকেটৰ যি ৱাৰ্ল্ড কাপ থাকে কেছ এনে আগতেটো আই পি এলে এ হওক টুৱেন্টি অ গোটেইবোৰ চাইছিলো এতিয়া মানে ইমান নাচাও আৰু কাৰ চাই চাই মানে আৰু এ এ জানুৱাৰী কি হব মানে এনেকুৱা থাকে মই গমেই পাওঁ কি হব ৰিজাল্টটো মানে মে মানে মেটছৰ, ক্ৰিকেটৰ মানে সেইবোৰ এনেই আৰু নাচাও আৰু ইমান মোৰ বন্ধু বোৰে এতিয়া লাহে লাহে এইবোৰ চোৱা বন্ধ কৰি দিছে। মে কথা বাতৰা হলেও অলপমান চাব ইচ্ছা যায় এতিয়া সিহঁতেও এইবোৰ কথা কোৱা অম কৰাই দিছে এইটো মানে মোৰো নিজা নিজি মানে অলপমান তাৰে প্ৰতি মানে কি কয় অলপমান মনোযোগটো কমিছে অ' বাকী কি কয়। তুমি সোদাই কিবা সুধিব আছে যে
এতিয়া খেল যে খেলা যায় সেইবোৰত আমি। তোমাৰ মতেদি কেনেকুৱা এটা আহ সিদ্ধান্ত লব লাগে আমাৰ যোনবোৰ নতুন যুৱ প্ৰজন্ম আছে সিহঁতৰ কাৰণে এটা কিবা এটা প্লেটফৰ্ম খুলি দিব লাগে যেনেকে বাহিৰত অ অলিম্পিক হয় তেনেকুৱা আমাৰ ইয়াতে ইণ্ডিয়াটো তেনেকুৱা কিবা এটা খুলি দিব লাগে উ যাতে সিহঁতে এটা প্লেটফৰ্ম পাওক এটা চান্স পাওক নিজৰ প্ৰতিভা প্ৰকাশ কৰিব কাৰণে তুমি এইটোৰ ওপৰত ক ভাবা
হয় হয় মানে তুমিতটো ঠিক কৈছা এটা প্ৰতিযোগিতা মানে সহঁতে নিজৰ মানে ভাগ ল'ব কাৰণে সেইবোৰত মোৰ মতে চৰ কি কয় আমাৰ চৰকাৰে কিবা কৰি দিব লাগে মান যেনেকে সিহঁতে শিকিবও পাৰে আৰু সেনেকে সহঁতে বাকী মানে বাহিৰা কিবা টিম যুতি আছে না কিবা থাকে সিহঁতৰ লগত মানে যেনেকে বি বিভাগ লৈ পেলাই সিহঁতৰ লগত খেল খেলিব পাৰে তেতিয়া মানে যেতিয়া সহঁতে জয় হলে আমাৰ মানে নিজৰ দেশ খানৰো আৰু ভাল দেখা যায় আৰু এইটো এইবোৰ মানে যিমান মানে কি ক এটিয়া এইবোৰ মানে যিমানে আমি ভাল কৰে এইবোৰ নি নিজৰ মানে দেশৰে মানে টো ভ হয় সেইটো কাৰ মই ভাবো কি চৰকাৰে এইটো বিভাগত। কিবা কৰিব লাগে তাকে আমাৰ যাৰ যাৰ মানে এইবোৰ খেলত মানে কি ক ৰুচি আছে বা ভাবা বেছি বহুত ভাল। খেলাত যেনেকৈ বহুত জয় বিজয় হৈ থাকে কলেজৰে কিবা প্ৰতিযোগিতা হ'লে বা কিবা বাহিৰা ইণ্টাৰনেশ্যনেল প্ৰক মানে ইণ্টাৰনেচনেল মানে ইণ্টাৰষ্ট্ৰেট হবা মানে মানে যিবোৰ মানে বা মানে ষ্টেটত মানে হয় সেইবোৰ য হৈ থাকে সেইবোৰ মানে চৰকাৰে সিহঁতক কিবা সুবিধা দিব লাগে যেনেকে সিহ ইণ্টাৰনেচনেল প্ৰতিযোগিতা তাটো মানে নিজৰ নাম এনা সিচ্ছা ল'ব পাৰে বাকী তুমি কোৱা তুমি এইটো মোৰ কথা কথা মান্তি হৈছে নে এনে সেনেকুৱা
হয় কথাবোৰতো ঠিকে কৈছা কথাবোৰ ভুল হোৱা নাই বাৰু এনেকুৱা কৰি যাব লাগে যিহেতু বস্তুবোৰ ভাবি চোৱটো আমাৰে দায়িত্ব আমি নিজৰ আহ ভালতো ভাবি চাব লাগিব ন চ সেই হিচাপে ঠিকে আছে বাৰু
অ বাকি তুমি অ কোৱা তুমি এনে প্ৰশ্ন অ ব কিমান য ত বা আহ তুমি ত এনে প্ৰশ্ন সুধিলাত তুমি নে এনে কিয় সুধিলা তো মানে তোমাৰ কোনোবা বন্ধু আছে নেকি এনেকে মানে ৰণীত মানে ইয়াতে প্ৰতিযোগিতা ল'ব বিচাৰিছে।
সেনেকে বন্ধু বুলি নহয় কিন্তু বহুতো মানুহ আছে ন যোনে এনেকে প্ৰতিভা। টো প্ৰকাশ কৰিব বিচাৰে নিজৰ। চ'সেই হিচাপত এটা, এটা প্লেটফৰ্ম থাকিব লাগে চব জাগাতে হয় নে নহয়। আছেও চাগে। হয়, কিন্তু চাগে সেইটো ডাঙৰ। কে নাই আৰু।
অ' ডাঙৰকে থাকিলে আমি গম পালো হয় কিন্তু ডাঙৰ কে নাই এনে তুমিতো বহুত ভাল কথা কথা কলা, এইটো মানে ছাত্ৰ যোনবোৰে মানে এইবোৰত প্ৰতিযোগিতা হব ক বিচাৰিছে বা যোনে ডাঙৰে হওক ব্যক্তিয়ে হওক যোনে। এইতো মানে মানে পাব লাগে, বাকী মানে কি কয় প্ৰতিযোগিতা বা বাকী সেইটোয়ে মই কব বিচাৰিছো তোমাৰ কথাতি ভাল লাগিল তোমাৰ মই ভাৱ চিন্তা বোৰো মোৰ ভাল লাগিল। খেলৰ প্ৰতি তুমি যি ৰাখিছা। ধন্যবাদ।
ধন্যবাদ।